হেল্ল' হেল্ল' কি কৰি আছ
একো নাই কআ এনেই আছো
ত নাই নাই মই এই এনেই আছো ভাত খালি?
নাই, ভাত খোৱাই নাই। তই খালি?
নাই অ' ময়ো নাই খোৱা। তই কেলে ভাত খোৱা নাই?
এ কি কবি আও, ভোক লগা নাছিলে সেইকাৰণে ভাত খোৱা নাই। খাবও মন নাই মানে তাৰপিছত তোৰ অথনি ওলাই গৈছিলো লগৰ কেইটাৰ লগত।
তাৰ পা, তাতে এই কিবা কিবি দুই-এটা খাই আহিলো
সেইকাণে এতিয়া মানে খাব মন যোৱা নাই। খাম আও অকণমান লাহেকৈ, সেয়াই আৰু তই কেলে খোৱা নাই?
উম কি ক'বিনো আও মোৰ মানে এ বনোৱা নাই তাৰপিছত তোৰ গৰমটো বেছি পৰিছে যে আজি, সেইকাৰণে মানে খাবলৈ মন যোৱা নাই। খাম আৰু লাহেকে
ভালে আছ'?
উম ভালেই ভালেই, তোৰ ক'। মোৰো ঠিক ঠাক, কিনো কবি ভাল বেয়া। চব ঠিকে চলি আছে আৰু। হম হম হম চব ঠিকেই থাকে চলি আছে আৰু ঘৰত কেনেকুৱা?